হয়।
কোৱা
কি কৰিছা?
এয়া আছো কাম এটা কৰি তুমি
ময়ো আছোঁ।
অ চাহ তাহ খালা নে কি অ তাৰপত বাকী ঠিকে আছা অ গম পাইছো
আতটো বেয়াৰ কাৰণে গাটো ভাল লাগি থকা নাই বৰ অশান্তি লাগি আছে মানে
তকেই গৰমে গৰমে হৈছে আচলতে
এ তাকে অ কিনো কবা আৰু গা চা ইমান বেয়া লাগি আছে মোৰ মানে ত নাই আৰু অশান্তি
তাকে এই গৰম বৰষুণ
অ বাকী তোমাৰ কেনেুৱা?
নাইাই কিয়ও এইবোৰ বেমাৰ যাৰোন খুটুক খটাাককা থাকে ভালকে সুস্থ হ'ব মাৰতো সেইটো থাকিবই আৰু
তাকে তাকে এ কি জানানে বেমাৰ আজাৰ বুলি ক'লে আজিকালি বয় লগা হল আমাৰ মাৰো বেমাৰ দেউতাৰো অকন গাত ৰু বেয়া এ হৈও থাকে বা চবৰো বেলেগ গৰু হৈ থাকে বাৰু
উম উম
স কাৰণে মানে মানুহবলাকৰ আজি খ ভাল বুলি কোৱা নশুনোৱেইছো
অ আই সেইটো কব লাগিছে নে তোমাৰ দেখোন ইটোৰ পিছত সিটো তোমাৰ মানুহৰ মানে যালৈকে ন ফোন কৰিলে দেখোন কিবা এটা ন কিবা এটা শুনিবাই আৰু
উম আৰুনো তাৰ বাতে কি শুনিবা
তোমালোকৰ মা দেতা প্ৰেছাৰ আছে নে কি প্ৰেছাৰ চুগাৰ কিবা
অ আছে আকৌ দেউতাৰ চুগাৰ আছে প্ৰেচাৰ আছে মাৰো আছে গতিকে মানে আৰু ঘ খত ধৰা ভয় লাগি থাকে ন এই
অ আই আমাৰো একেহে আমাৰ ঘৰত হ মা হাই প্ৰেছাৰ
মাৰ যেনিবা ল' প্ৰেচাৰ সেইটো কাৰণে অকমান মানে মানে ইমান ক'ব লগগীয়া নাই লো প্ৰেচাততো ধৰা খাবহে লাগে
সেইটোৱে সেইটোৱ সেইটোৱে
হ
আমা দেতাৰ ল' প্ৰেচাৰ মাৰ হাই প্ৰেছাৰ
উম এই হাই পেচাৰ বুলি ক'লেও বৰ ভয় লাগে
বৰ ভয় লাগে আৰু তোমাৰ এনি টাইম চিন্তা তুমি কৰ'বাত গলও শান্তি নাই
ন চিন্তা তুমি চিন্তাই কৰি থাকিব লাগিব আৰু খোৱা বোৱাটো কিমান কথা থাকে এতিয়া চুগাৰ থকাৰ লগে লগে তুমি ধৰা খোৱা বোৱাত অ আমি এতিয়া যি খাদ্য খাওঁ চবটোটো তেনেকেই খুৱাব
নোৱাৰি নোৱাৰি সেইটোয়ে
মাজত ধৰি অকমান হাৰ্টৰো প্ৰব্লেম ওলাইছিলে কডনীতো অকমান ওলাইছিলে মানে আজিকালি বুজা নে বেমাৰৰ পৰা মানে মানুহ আহৰি বুলিবলে কোনো নাই
এ সঁচাকে দেই সেইটো মানে কবই নালাগে
এনেকোৱা নহয় আজি আগতে মানে মানুহে সি আছিলে বেমাৰ আজাৰ এই কিবা এটা হৈছে অ হয় নেকি ঠিক আছে দেই এই তোৰ এনেকুৱা দৰব এটা খাই দিবি বা ময়ে বনাই দিম বা এইটো এইটো বনাই খাই দিবি সেই টো ভাল হ'ব আজিকালি কোনো মানুহে তেনেকে ক'বলৈ সাহক নকৰে কাৰণ আজিকালি মানে অ আজি খালি মানে ডক্তটৰক নেদখুৱাকে বেমাৰেই ভাল হয় আৰু তুমি ড্ক্তৰক নেদেখুৱাকে তুমি একো কৰিবও নোৱা নহয় তোমাৰ ভয় লাগে নহয় কাৰণ সাধাৰণ বেমাৰ এটাৰ পৰা যি কি হৈ যাব পাৰে আজিকালি
আৰু তোমাৰ আজিকালি এইবোৰ মানে ঘ
ডক্টক দেখুৱৱাতটো ভাল
সেইটয়ে আজিকালি ঘৰুৱা দৰৱ তুমি খোৱাবলৈকে ভয় নহয়
শ খোৱা বুলি সে হয় আৰু জানানা আমাৰ মায়ে মানে কি কৰে স অকমান কমকে পইচা খৰচ হ এ অকমান চাই লচোন কিবা এটা নিজেও কৰি চাই লওঁ তাৰ তপিছত ডক্টৰৰ ওচৰলৈ যওঁ
অ এম তেনেকে অ
তাৰপিছত এবাৰ মানে কি হ'ল আমাৰ মাৰ এই হাতখনন জইনা এৰাই ছিলে তনেতে মানে মায়ে তেতিয়া অ এবাৰ মোৰ হাতখন সেয়া হৈছে আৰু উ হ'ব ভাল বিশ্বাস মানুহে নকৰিব কিন্তু সঁচা কথা কৈছো মায়ে প্ৰায় এমাহ মানলৈ মানে মানে পঁচিশ দিন মান পঁচিশ দিন আমাৰান মায়ে মানে হালধিয়ে বান্ধি থাকিলে হালধি মানে বান্ধি পেলাই এনেকে থৈ দিয়ে তাৰ পিছত আমাৰ ওচৰৰ দাদা এজনে লতা দিয়ে সেই লতা বান্ধে এইবোৰকে কৰি আছে আৰু তাৰপিছত আৰু হাঠু অকন মানে অকনমান জামৰে ভাল হয় তাৰ পিছ গা়তটো ফুলি থাকে অকন অকনকে মায়ে মানে ক' সদায় ভাল পাইছো ভাল পাইছো তাৰপিছত আ মোৰ এ দিন মানে বহুত খঙ উঠিলে তুমি বোলো কেলে এনেকে থাকা। এনেকে হ'বলেতো বহুত ডাঙৰ। কথা হৈ যাব ডক্তৰৰ ওচৰলৈ নিছো জানা নে। ডক ইমান বকিছে। ডক্টৰে বকি ছে আমি একদম লাষ্টত আৰু ডক্তৰে বোকা দেখিম মই বোলো হ'ব আৰু একদম মায়েও, মাকো মানে ধেৰি কিবা কিবি ব পিছে ত হ'ব অৱস্থা আৰু এ ভুল নকৰো আমাক ও বকিছে ন। যে আমি কিয় নিয়া নাই কিন্তু আচলতে মা নাযায় আমি কি কৰিম বাৰু
সেইটোৱে তুমিতো ডাঙৰ মানুহ এজনী তুমি দাঙি নিব নোৱাৰা আৰু
অ' তাৰ পাছত টানি পেলাই দিছে, মা কেনেকুৱা চিঞৰিছে মানে। হাড় দিডাল হেৰি বেলেগ। ফালে গুচি যায় ন ইমান দিন থাকা লগে লগে তাৰপাছত টানি পেলাই একেবাৰে ইমান টানিছে মায়ে একদম টেটুফলা চিয়ৰ মাৰিছে তাৰ পিছত প্লাষ্ট
উম উম সঁচাকে দেই। ইমান আৰু আমাৰ মা বোৰ সঁচাকে মানে
অ' আমাৰ মা আৰু ভাইটি অ' আমাৰ মা আৰু ভাইটি এটা নাম আছে আমাৰ ঘৰখনৰ। সেইটো হ'ল পোৰা। মানে পোষ্ট পৰে মানে? গম পাইছানে আমাৰ মা আৰু ভাইটি তে ইমান পৰে নহয়। এইটো কাৰণে
আমাৰ মা পৰে।
অ আমাৰ মা ইমান পৰে আমাৰ মা একেবাৰে এখন আাতে দুবাৰ তিনিবাৰ ভাঙা আছে তেনেকুৱা ভাইটিও পৰে আৰু এতিয়া মানে কি হৈ যায় মাক মানে উম ডক্টৰ তালৈ নিয়া বলে বৰ টান মায়ে মানে একদম টান অৱস্থা তাতে যায় কিন্তু কটা হ'ল। আমাৰ মাহঁতৰ নিচিনা মানু বিলাকৰ কাৰণে আমি বিপদত পৰিব লাগে। বেলেগ মানুহ মানে। অ', কাৰণ তেনেকুৱা আ আজিকালি বেমাৰ আজাৰ মানুহৰ তুমি ভাব - এটা হিচাপ কৰিবলৈ যোৱাচোন, তুমি সোধা তোমাৰ ফেমিলিত তে সুধা লাগিলে কোনে কোনো নাথাকে। আজিকালি সৰু লৰ ছোৱালীও গেছৰ পব্লেম। কি হৈছে? গেছ হৈছে। কি আছে? গেছ - গেছৰ টেবলেট এটা খাওঁ। আগৰ মানুহে গেছ কি বচ চিনিয়ে নাপায়। অ' সঁচা কথা কৈছিলো আগত তে আমি পানী খায়ে ভাল পাওঁ। এই কপূৰ পানী বুলি কয় যে। অ' কপূৰ পানী আমাৰ ভা কপূৰ পানী বুলি কয়।
অ', অ।
মানে এই খোৱা এটা পায় নহয় সেই খোৱা নে মা - আমাৰ মায়ে পানী অকণ মিলাই তাত চূ সোণৰ পানী একণ দি থৈ দি। তেতিয়া মানে সেই বস্তুটো যদি তুমি গেছ হলে ভাল হৈ যায়।
উম, উম।
মানে তেনেকুৱা বনাই বনাই থৈ সেয়া খাওঁ। কিন্তু এতিয়া মানে ডাঙৰ হৈ আহা যি তি খাই গেছ হোৱাৰ পৰা একে গেছৰ টেবলেটহে খাব লগা হয়।
উম।
ইমান মানে। বা! কম এইবিলাক বেমেজলি নি আজিকালি বেমাৰ আজাৰ।
আৰু তোমাৰ বেমাৰ দেখোন এ ইটো এ সিটো তোমাৰ নুগুছে।
নুগুছে আৰু যে তুমি টেষ্ট কৰিবলৈ লৈ গ'লা বাপ্পাও কম পইচা যায় নেকি?
অ আই! তোমাৰ মানে বহুত পইচা দেই। মাজতে আমাৰ মায়েৰে তোমাৰ এই মাৰ মানে কি? ৱাৰ্ডৰ প্লেবেম তাৰ পিছ কি হ তোমাৰ অত দেখাওতে ত'ত দেখাও খাউণ্ডে দৰব বোৰ যি টি দি খাই। মা মানে মাজত তে কি হ'ল খুব টেনচন হ'ল কিছুমান ঘৰুৱা কিছুমান এইবোৰ মানুহবোৰ কিছুমান থাকে টো অশান্তিৰ কাৰণ তোমাৰ এনেকুৱা কিছুমান ঘৰুৱা অকনমান কিছুমান হ'ল তাৰ পইঞ্চি তোমাৰ অ মানে ধঢেৰ খেলি মিলি খেলি উ মেলিবোৰ হোৱাৰ পৰা কি হল তোমাৰ প্ৰেচাৰ প্ৰেচাৰ হয় ৰাতি ৰাতি টোকত নধৰে তোমাৰ ইটো সিটো ইটো সিটো নুগুচছে এদিন ৰাতিয়ে তিনিটা বজাত ধৰ ধৰা মাৰ মাৰ অৱস্থা া মানে তোমাৰ ৰাতিয়ে গাড়ী লৈ তোমাক লৈ গৈ দেখুৱাই আনিছো আৰু তেনেকুৱাত মানুহৰ ভয় খাই নাযায় যেো তেতিয়া মইে ক্লাছ নাইনৰ মই মানে মই আৰু আমাৰ পাপ পাপা মানে কি হয় মাৰ যদি আৰু মাৰ যদি কিবা এটা হয় পাপা মানে ক'ব নোৱাৰা নিচিনা হয়। পাপা মানে একদম মানে কিবা হল পাপা পাপা বিৰাট ভয় পাপা মানে? পাপাই মোৰ গা বেয়া হলেও পাপাই মানে এনেকুৱা লগাল লগ ডক্টৰ ৰ ওচৰলৈ নিয়া বা সেইখিনি কিন্তু মা কিবা এটা হৈছে বুলি ক'লে মানে এনেকুৱা মা বা মই যদি নদৰো পাপা মানে নাৰ্ভাছ হৈ বহি থাকে। একে জেগাতে ৰাতি তিনটা বজাত জেঠাই ল অ জেঠাই ল'ৰাটোৱে গাড়ী লৈ আহে সি লৈ গৈছেহি দেই তেতিয়া কৰোণনা টাইম তোমাৰ ক'তো ভৰ নাৰ্ছিং হোমত ভৰ্তি নকৰে কৰোণা টেষ্ট ন কৰাকে তাৰপা সেইটো তোমাৰ তেতিয়া কৰিবলৈও ভয়। তাৰ পৰা আমাৰ সৰুটোো জেঠাই সৰু তয়ে তেতিয়া তোমাৰ মেডিকেলত সি কৰোণনা টাইমত সি কৰি আছিলে তাৰ পিছত সি ফোন কৰিলে বোলে নানিবি দেই এতিয়া যদি আন বোলে মাহী গিয়াত কিন্তু ৰাখি দিব প পাছত বোলে কেনেবাকে যদি কৰোণা চৰোণা হবলৈ ব ডাৰ কথা হব তাৰ পিছত লগা লগ কাৰণ ঘৰখনন ক এঞ্চ
আৰু কৰোণাৰ কৰোণাৰ লগত ইমান কথাও ন আন আগতে মানে কিবা এটা চৰ্দি লাগিলে কৰৰুণাই ওলাই যায়
কৰুণে ওলাই যায় অ আৰু তোমাৰ সেইটো টাইমত মানে আমাক আমাৰ ঘ ত এনেকুৱা এটা চিটুৱেচন তোমাৰ মোৰ জেঠাই ঘৰত জেঠপেহা তোমাৰ জেঠপেহা আছে
তেনে-তেনে এই সেইটো কৰোণাত যে কৰোণা টাইমত। কৰোণা নোহোৱা মানুহেই নাই আমাৰতো তেনেকুৱা হৈছিলে ন। আৰু তুমি বিশ্বাস কৰা আমাৰ ঘ আমাৰ ঘৰত। কেনেকুৱা হৈছিলে। আমা মোৰ আমা আতা আৰু পচাৰ চচাৰ উঠি গৈছিলে নহয় ৰা কি মানে মই কলো এনে প্ৰেছাৰ হৈ আছে মই বোলো তুমি যিটি টেবলেট খাব নালাগে। ভিটামিনৰ টেবলেট আৰু এটা। খাইলে নহয় পাহৰ এ পাহ বয়স চন পাহৰি যায় তাৰপিছত আৰু ৰা তিন দুটা বজাত ফোন কৰিছে অ আই মানে মই আৰু ঘামি গৈছো নহয়। এনেকে বুলি কৈছে মই আকৌ লগালক গৈ তাৰ পিছত আৰু খুৰাক মাতিছো খুৰাই পেছাৰ জুখিছে দুশ পঁচিশ ওপৰত তলত এশ পোন্ধৰ ল লগালক আৰু এটা আমাৰ আইতা ভাগৰ মানে তেতিয়া। আইতাভাগৰ টেবলেট দিছে খাবলৈ। তেতিয়াহে। কমিছে মানে তাক মোৰ মানে কিমান এই। তাৰ পিছত মানে ভয় লাগি থাকে ন। পাছদিনাখন আকৌ ডক্টৰ তালৈ লৈ গৈছে চ ইমান দিগদাৰ। মানে কি জানা এনেই পৰিশ্ৰম কৰি থাকে নাই সেই সেইটো টাইমত পৰিশ্ৰম বোলা বস্তু
নাইকিয়া হৈ গৈছিলে আৰু সেইটো সময়ত মানুহবোৰক কি হৈছিলে। আৰু কি হয় এতিয়া চোৱা কিছুমান
মানুহবোৰ ফেমিলিৰ লগত থাকিব নাপায় ন তেতিয়া মানে খোৱা বোৱা হৈ থাকে ন ঘৰতে ধুনীয়াকে খাই। বহে এনে কোৱা কথা পাতে ত' তেনেকে থাকোতে থাকোতে ঘৰৰ কামবোৰ নাইকিয়া হৈ গৈছিলে। তেতিয়া মানে মানুহবোৰৰ সেয়া
আৰু লগতে সেইখিনি সময়ত কিছুমান মাইকী মানুহখিনি বিশেষকে টেনচন যিখিনি ধৰি লোৱা মানে মডল ক্লা ফেমিলি মানুহখিনি যিখিনি মকী মানুহখিনি এনেকুৱা এটা টেনচন গৈছিলে আমাৰে ঘৰত মোৰ মাৰে ধৰা চাগে খেই ত মে পৰ্যায় পাইছিলে আমাৰ এতি খুলি নক'লে কৰোঁতে বোলিলো আমি আইডিয়া কৰিছো কাৰণ কেলে সেইটো সময়ত টেনছ যায় কেনেকে চলিম কিন্তু আমাৰ ভগৱানে কাত সেইখনণ ভগৱানেও ধা উদ্ধাৰ কৰিলে
এইটো সবকে কৰিছে ন মানুহে ভগৱানে প্ৰব্লেম দিয়ে যদিও আকৌ সেইখিনি প্ৰব্লেমৰ পৰা উদ্ধাৰ কৰিবই ন
আমাৰ সেইটো সময়তে মানে তাৰ তাৰ দুমাহৰ আগত পাপাৰ শ্লিপ দিছ কাৰণে মানে পাপা বৰ ব্যস্ত আছিলে বৰ প্লেলেম তুমি ইমান ভাবাচোন ৰে থকাৰ পিছত দোকান খনেলে নোযোৱা লগে লগে তুমি কিমান পইচা দিবনো মালিকে হলেওতো নোৱাৰ সেইটো সময়তো তোমাৰ দোকান চোকান বিলাকো তেনেকে ইমান
তে আৰু চলা নাছিলে আৰু চলা খিনিলৈতো তুমি যাব নোৱাৰা তুমি জানানে মই সেই স সময়ত কিন্তু মানুহক মই মানে অকলে যাওঁ নহয় ম বজাৰ আনিবলৈ দয়া আমাৰ তেতি তো স্কুটি আছিলে ন মই বজাৰ কৰি বহুত মানুহ নহলে লৈ আহো জানা এনেকুৱা কথা
সেইটোেতো আমাৰ এনেকুৱা আমাৰ জেঠাইহঁতৰ ঘৰত গ গো সোপা কটাইন লাষ্টত আমাৰ জেঠাই ডাঙৰটোৱে তাহাঁতৰ ঘৰলে আমাৰ ঘৰত পাপা জ তাপা পাপা জ্বৰ হ'ল তাৰ পৰাা মাহ সেয়া মইতো তেতিয়া বজাৰ কৰিবগৈ নোৱাৰি এতিয়া ধৰি লোৱা মই অকলে গৈ বজাৰ হ'ব তেতিয়া ক্লাছ নাইনতও মই তোলে সেইবোৰ কৰি পোৱা নাই সি আনি অ সি আনি গোটেই বজাৰ কৰি ঘৰত দি থৈ যায়হি তোমাৰ তেনেকুৱা হয় উম
হেৰি নহয় এই মানে হেৰি এইটো কি কয় সেইটো সময়ত আৰু এটা কথা কি জানা নাই তুমি মানুহে যে ল'ৰা লৰা ছোৱালী বিলাকে এনিটাইম খাওঁ খাওঁকে থাকে আৰু
অ সেইটো সময় সঁচাকে ঘৰত থাকি থাকি কি তোমাক খাবলে যে খোৱাবোৰ সচা কিয় আৰু আমাৰ যে এদিন যে তোমাৰ অ আমাৰ মানে সেইটো সোবা এ কাহা ৰাতিপা সদায় আবাৰ পা পাই মানে কি হয় ভাত খাই বৰ টান পায় তাৰপািছত ৰাতিপুৱা ৰুটি ঘুগুন তেতিয়া মানে খুব ৰাতি ঘুগুনি বনোৱা হয় এদিন মানে আমাৰ মালিক যিজন মানে খুদ দাদাজন আহিছে দেই সি আহি পেলাই কৈছে সি ম খুৰা মই কিন্তু মানিছো দেই আপোনালোকৰ ঘৰখনন ইমান লকডাউন হৈ আমি খাবলৈ চিন্তা কৰিছো আপোনালোকৰ ঘৰত ৰু টিহু বুলি খাইছে এনেকে বুলি মান সি কৈ থৈ
ঠিকে আছে হ'ব দিয়া মোক মাতিছে হা
ঠিক আছে দিয়া হ'ব